কোনটো কাঠ খাই গৈছিলে নেকি
কাত খাই গ'ল কেে নিজে কাত খালে
আহ মই আকৌ হেল হেল মাৰি আছোঁ তাৰপিছত চাইছোঁ কাঠ খাই গ'ল
অ কাত খাই গ'লগে
নেটৱৰ্ক সেইিবোৱা জেগা আছিল চাগে এতিয়া শুনি আছ নে অ তাৰপিছত সেই ইয়াত ৰিচিপচন হ'ব মানে
অ অ ইয়াতে ৰিচিপশচন হব
সেইৰি তাৰিখে বিয়া চৈধ্যয় তাৰিখে নেকি
অ
নহয় এংাদে চধ নাই
আহ
মই হিচাপতে কৰিৈছিলো আহাৰ ঊনত্ৰিশ তাৰিখ অ আঠাইছ নে ঊনত্ৰিছ তাৰিখ হব
অ অ
কেেইট আহী বুলি গলে পাহৰি থাকিলো ন
তাই একো কম ময় পাহৰিলো
অন্ত হল হেই চাল জন ছোৱালী মাজ মজ ফটো যে দেখাইছিলো
অ অ তুমি কোৱা ছোৱালীজনী বুজি পালো
ইয়াত হেনো থাকেই গৈছে হেনো
সেইদিনা মাজতে আহিছিলে সেইফালে আহোতে সে এ ৰাস্তা ৰখি আছিলো আমি তেতিয়া মামীৰ লগতে সেইফালে গৈ আছিলে। তাৰপিছত গৈ থাকোতে তেতিয়া দেখিছো অ, বিজু মামি আছো। আছিলে আৰু আমি আছিলো।
মামীয়ে কৈছিলে কালি চোতাল খাই আছিলে বুলি।
অ, তাৰপিছত মাকে আৰু ছোৱালীজনীয়ে আহিছিলে। আহোতে তেতিয়া দেখিছিলো তাৰছতখনতে অ, ছোৱালীজনী ওখ সনকে। অ, মই আৰু খাই এনেকে, এদিন এনেকে আবেলি ৰাস্তা ফুৰিবলৈ যাওঁতে তেতিয়া সেই অ, খগেন খৰা সক ঘৰ পৰা সেইখিতে দেখিছিলো মানে। তাৰাপা এই উম, আহোতে পবতি খুৰী এনেকে আছিলে ন থাকোতে। এতিয়া মানে সুধিছিলো আৰু। সুধোতে ক'লে হে এয়াাৰ পাপুহতৰ হেৰি হ'ব নেকি আৰু মানে মিতি হ'ব নেকি।
উ, আহি আহিছিলে নে কিনো।
সিহঁতৰ ঘৰলৈ আহিছিলে নেকি।
অ', অ'।
আহোতে মানে হেৰি অ, মানে সিহতো সেয়াই নে নে সিহঁতৰ কোনোবাই বেলেগ অনইন্য নাজানো কিন্তু মৃতিও হ'ব বুলি গৈছিলে ছোৱালীজনী চিনি নাপাও ন। মানুহ শেষ সিহঁতক হয় ছোৱালীজনীয়ে হ'ব চাগে সম্ভৱ। ছোৱালী এজনী আৰু মানুহে উ, মাইকী মানুহ এজনী আছিলে।
অ, আহ, আহ। স, জানিছলে কালি মই ফোন কৰিছিলো তাৰ খোৱাকৌ জিৰণী মোৰ মানি চলিহে হয়।
আহ, অ'।
ফোন কৰ দিনে তাই গৈছে হে, হয় ইয়াত থাকি কৈছেহি।
অ, সেইটোৱে কৈছে।
উ, বিয়াত আজোৰত কৰিছিলে তেতিয়া মানে ইয়াত থাকে বুলি কৈছে।
উম, কৈচে বহটোও চাগে, চালেগে পচন্দৰ কাপোৰ কানি, কিনিলে চাগে বিহু আজিকালি সব পৰাও তেনেক হোৱাহে, ঠিকে আছে নিজে পিন্ধিব যিহেতুকে নিজক এটা নিজে হেৰি কৰি লৈছে।
উম, সেইটো আ আমাৰ পচ মাহৰ মহৰ বেলেগে পচন্দ কৰি দিব চান কি'বা আকৌ লোক সেই ইয়াত আহ এইজোকে দিছো নিজে যিকোনো বস্তু পিন্ধিব যে নিজৰ পচন্দ নিজৰ লগৰ কথা
অ, সেইটোৱে নিজৰ পচন্দ নিজে কৰি ললে ভাল আৰু।
জাকান জীৱনতটো লগত কথা আছে হয়, নাই এযোৰ কাপোৰ আজিয়ে নিপিন্ধে, কমানো পিন্ধিব সেইকাৰণে পিন্ধিব হেৰি কৰিব লাগে পচন্দ নিজৰ লগত কথা হলো
অ'। ভালে কৰিছা আ, ভালে কৰিছা নিজে চাই নিজৰ যি, যি লাগে নিজে শিক কৰি ল'ব পাৰিব।
উম, গহনা, সহনা দিব চাগে।
দিব ইহঁতৰক।
এনে খবৰ লবলৈ যাব পৰা হ'ব এনে
অ, হ'ব বিয়া বুলি যাম বাৰু এবাৰ অ'। ধতৰ ছোৱালী কেইজনী মনো ধ অ', ইহঁতৰ কিমান পইচা আৰু আকৌ এফালে গাহৰি ফাৰ্ম আছেই। ছাগলী ফাৰ্ম ছাগলীয়ে তেত্ৰিশ, ছাগলীয়ে তেত্ৰিশটা নেকি?
বাপেকৰ হেৰিত টকা আছে আৰু। কিহৰ চিন্তা, খাছি এটা, খাছি এটা আনি থৈছে নহয়। খাছি আহি আমাৰ ঘৰ পালেহি। নাই, অ', অ', অ'। তাপাছত মাকে মই বোলো কেলে অনিছিলেনো, কৈছে এই ভেকুলী পিঠিত নোম গজিলেও গজক বুলি ক'লে মাক কে কৈছে যদি আমাৰ ল'ৰা বিয়া হয়, আৰু তেতিয়া মই সেই খাছিটো হেৰি কৰিম আৰু তেতিয়া কৈছিলে।
অ', সেয়াই তেতিয়াহ'লে, বাপেকে আহি পেলাই কৈছিলে আহ, কালিয়ে মাতিব আহোঁতে অ', হেৰি কি বুলি কয় বিয়া সি পতা নাছিলে ন আগতে, মায়ে কৈছিলে উম, এতিয়া যে আকৌ বিয়াত পঢ়িলে সি বোলে হেৰি ন'বহিব হয়, বোলে ই বোলে কৈ দিছোঁ আৰু ছোৱালী চাই নাথাকোঁ আৰু এইজনী লৈকে পাতিলে পাত আৰু।
এ, ইমান ধুনীয়া ছোৱালী সৰু ছোৱালীজনী আমাৰ লগৰ ছোৱালী আকৌ। আমাৰ বয়
অ', কৈছে বাপেকে ইমান ধুনীয়া ছোৱালীজনীয়ে চা- চা ফটো চটো দেখাইছে আৰু।
উম, উম।
চালে।
অ', ঠিকে আছে এ, গ'লিবগে অ', কেলে নগ'লিবনো। আৰু সেইয়া একো হেৰি চেৰি নাই নহয়। বেলেগ চেলেগ শুনা নাই ন হয়, কামত হেৰিয়াতে ব্যস্ত হৈ থাকে নহয় এবোৰ খেল চেলতে থাকে দেখোন। আজিলৈকে ছোৱালী ধান্দা শুনা
এ, সি মানে সেই খগেন খুৰা ছোৱালীজনীক নাপালে যে সেইটো হেৰিতে মানে হেৰি হ'ল আৰু।
গম পাইছোঁ আৰু। অ', হ'লেও দে হ'ব আগৰবোৰ লোকোৰ দেখোন কেঁচুৱা চেচুৱা ডাঙৰ
অ', সেইটোয়ে তাইতো তাই হেৰি
তাই জীৱন হেৰি হ'ল অ', সেইটোৱে, সেইটো লাভ নাই নহয়, একেটা কামত যে লাগি থাকে কিবা এটা লাভ হ'ব হোৱা কাম কৰিব লাগিব, ছোৱালীজনীও ভাল ছোৱালী দুখীয়া বে নহয় মানে মিলি খাব পৰা
বাপেকে কৈছে কালি আহোঁতে বোলে হেৰি টোকে ঘৰ বনোৱা নাই ভাঙি মেলি থৈছে তহঁত তৰ নিচিনাকে আছে আৰু উম, বনাব মানে খুঁটা চুটা হেৰি কৰি থৈছে এনেকে কৈছে। এ, সিঁহতে এই তিনি- তিনি বছৰ লে নিদিওঁ বুলিয়ে কৈছিলে। তাৰপিছত তিনবছৰলে নিদিওঁ বুলি ক'লতে যেনিবা বাপেকে বোলে নালাগে মোক চোতাল খন দিলেই হ'ল ছোৱালীজনীক লৈ আহো আমাৰ এতিয়াই লাগে আমাক। সেইবুলি কয় লৈ আহিলে আৰু।
উম, উম, উম। আমি কথা পাতিবলৈ নহ'লে মা মই শুই আছিলোঁ কালি দুপৰীয়াহে আহিছে, মাৰ লগতে কথা পাতি ইমান গৰম যে, তাৰপাছ একো নহ'লে মা লগত বিয়ালে মাতিলে আৰু দুপৰীয়া তাপাছত গুচিয়ে গ'ল আৰু মই ন মইও শুই আছিলোঁ, ছোৱালীক শুৱাই আছিলোঁ।
উম, ধেৰ টাইম কথা পাতিলে বাৰু।
এ, হেৰি বিজুনবৌ হতৰো মতা নাই বিয়ালে।
অ', নাজানো তেতিয়াহ'লে আকৌ এইখিনি নাই মতা চাগে পিছৰদিন
নহয়, আজি কালি মাকলে মই আ জি মাতি আদায় কৰি দিম আৰু এইকি ঘৰহে আছে মানুহ তেনেকে ক'লে মাৰ আগত। চাদৰ পৰা শইকীয়া চকু বুলিহে কৈছে আৰু মানুহ নামাতো আৰু এইবিলাক মিট আহিব চাগে আজি আকৌ আজি।
যোৱা বাৰো দেখোন চাৰিআলিৰ পৰা হে মাতিছে ধোনুৰ বিয়াত।
উম, চাৰিআলিৰ পৰা মাতিছে অ'।
চাৰিআলিৰ পৰা মাতিছে। এইবাৰ নাই মাটা নহয়।
গৰম হৈ আহি গ'ল আৰু পিন্ধি। মেকআপ চেকাপ কৰি বিয়া খোৱাৰ হে কথা আৰু।
মুনুৰ শাহুৱেক জনী যেনেকুৱা ষ্টাইলত আহিব।
সৰুজনীৰ শাহুৱেক জনী। দেখিছো নহয় ধুনু বিয়াত এইজনী একদম। বিয়াতো আহিছে আৰু মুনুক জোৰোণ পিন্ধাবলৈও আহিছে নহয়। এতিয়া দেখিছো মস্ত এইজনী।
লৰাই কি কৰিছে?
আছে।
অ'।
পোৰা মেকআপ কৰিব। ধুনীয়াকে কাপোৰ ইহঁতক চোৱাহে কথা আৰু ডাঙৰজনী।
সোনকালে গৈ চাই থাকিমগৈ আৰু।
অলপ টাইম থাকিম, বহিম।
থাকিম বহিম। বিয়ালৈ খেতি পথাৰবোৰ হবগৈ চাগে?
জানো পাই তেতিয়ালৈকেও হোৱা হলে ভাল চা বেছি দিন নাই নহয় দে বাৰলে নে কি হলেই জানো পায়, তেতিয়ালৈকে হোৱা হলে ভাল আছিল। বেছি দিন নাই নহয়, দেওবাৰ নে কি হলেই।
এ ৰ'বাচোন আহাৰ ঊনত্ৰিশ তাৰিখে নে ঊনত্ৰিশ ঊনত্ৰিশ তাৰিখ অ হেৰিতটো। এ ৰবাসুন হেৰিটো আহাৰৰ উনত্ৰিশ তাৰিখ নে? অ উনটিছ তাৰিখ।
জানো এতিয়া অহা উনটিছ। কি হয় তেতিয়ালৈকে, হয়ে বা নহয়।
তাতেআকৌ অসুবিধা হব লগা হৈ আছে যে। মোৰ কেই তাৰিখে হৈছিল পাহৰি থাকিলো নহয়।
ও হব লাগে এতিয়া জানো কি হয়।
অ' তুমি পাব লাগে।
উম।
পাহৰি থাকিবা কেই তাৰিখে হৈছিল বা। দশ তাৰিখ নে কিবা, ন তাৰিখ দহ তাৰিখেই হৈছিলোঁ হপাই। এই পাব লাগে দিয়া মই।
উম।
উম। কাইলৈ কিষ্ণাহত চিনেমা চাবলৈ যাব। গম পাইছা নে নাই।
অ।
উম ধুন হৈত যাব। ৰেখা যাব, পদুমি যাব, ভনী যাব, সৰুমাই খুৰী যাব। জোনমণি যাব, জোনমণিৰ ভাগিনীয়েক যাব। চব যাব চিনেমা চাবলৈ। কালি মই যে ওলাই গৈছিলো ৰেখাৰ লগত, কিষ্ণাহতক সুধিলো। তাৰ পিছত কিষ্ণাই কৈছে এইক কও নকওঁ কচো কি কথা কৈছে তোমাক নকওঁ বাদ দিয়া তোমালোক জোৰে জোৰে চালাগে বছো কিনো কৈছে চিনেমা মই কৈছো ঔ ৰাম সেইটোতো হেৰি কৰিব লাগে। সুবিধা পালোঁ গুচি গ'লো আৰু, তেনে আছোঁ তাৰপাছত আগৰখন থাক এনে চাবলে, এইখন বোলো যাওঁ, সুবিধা পাওঁতেনে চালো আৰুনো সময় নাথাকে যে, তাৰপিছত আমাৰ বিলাকে সময় থাকিলেও নোৱাৰে, তাৰপিছত সেইকাৰণে সেই তোমালোকে চালাগেই, ইহঁতেও চালেগেই, চোৱবিলাকক নকওঁ, তাৰপিছত ৰেখা লগত পাতি আছিলোঁ। কাইলৈ যাব, আজি নাযায়।
অ', হ'ব তেতিয়াহ'লে দিয়া।
অ', অ', অ'।
হ'ব।
উম উম, হৈ যাব দিয়া। হেল্ল'।
অহ।
অ', অ', হ'ব দিয়া অহ।
অ', হ'ব।